হেল্ল' অ' কি কৰিছাঁ?
এনে
ভাত খালা?
নাই আমাৰ লেতকে বনাই
অ'-অ'
তোমাৰ হ'ল?
আমাৰ হ'ল দিয়া।
ভাত কোনে বনালে আজি?
মায়ে
মায়ে বনাই।
উম ময়ো বনাওঁ কেতিয়াবা
অ' কোৱা
কৰবাত যাব লাগিছিল ন' আমি ক'তো যোৱা নাই চামাৰ ভেকেচন শেষেই হ'ব।
অ' আমি সৰুতে ভাল আছোঁ আমাৰ চামাৰ ভেকেচনত
কিবা আমি এয়া ফুৰিব গৈছিলোঁ ন'
অ' আমাৰ সৰু হ'লে মানে আমি নানীৰ ওচৰত গুচি গলোঁ হয়।
অ'
সিটোৱে ভাল আছে সেইটো লাইফটোৱে ভাল এতিয়া আমি
আগতে ক'ত-ক'ত গাঁৱত যোৱা হৈছিল।
অ' আগতে ইমান টেনচনে নাছিল এতিয়া আমি চামাৰ ভেকেচনত এইটো ভাবি আছিলোঁ এতিয়া আমাৰ এডমিচন কেনেকে হ'ব কি কৰাব কি ক'ব
ইমান-ইমান গভমেন্ট কলেজ কয় ইমান-ইমান ফিজ লয়।
অ' অপচন দি দিছে আৰু চবত-চবত অ' চবে চোন এইটো‌ নোৱাৰে মানে নাথাকে ন' চবৰে মানে ৰাস্তা
অ' আৰু তোমাৰ এডমিচন ফৰ্ম ফিলপত ইমান লয় এক্সামৰ সময়ত।
অ' এনে যদি চব তুমি অ' চবতো চাই কিনে যদি চোৱা আমাৰ ফ্ৰী হোৱা নাইটো।
উম। বেকত ইমান এক্সাম লয় এক্সাম বোলে ইমান ফিজ লয়।
অ' যদি বেগ লাগি যায়।
তাকেইটো
তুমি কিমান দিলা বেকৰটো
মই এইবাৰ থাৰ্ড চেমৰ বেগ উঠামহে।
উম, ছেকেণ্ড ছেমত।
নাই।
নাই‌ ন'?
নাই।
ববিতাৰ আছিল ন এই কিমান দিছে
চেমে দিছে নাইন হাণ্ড্ৰেড
বাপ্ৰে বাপ
এটা চাবজেক্ত নাইন হাণ্ড্ৰেড ধেমালি নে
সিহঁতে এনেও লুটি আছে
এ জিৱ এইবিলাক চব
অ সেইটো হয়
ইমান ইমান পইচা লয় বাপৰে এটা এটা, এটা এটা ষ্টুডেণ্টৰ পৰা কিমান পইচা উঠে ভাবাচোন
উম আগতে বা ভাল আচিলে আমাৰ সৰুতে,
উম
আমাৰ বকিচন আহিলে আমি মানে গুচি যাম
আ আগতে ইমান জোৰ গৈছিলোঁ আজিকালি যোৱাই নহয়।
অ
আমি ঠাণ্ডা দিনত যাওঁ চামাৰ ভেকচনত যাওঁ আজি কালি নহয়ে যোৱা। সেই পিনে কিন্তু আহা যোৱা সদায় হয়
হয় এইটো হয়
যাব ইচ্ছা যায় জানা
অ আমি আমি বিলাকচোন যোৱাই নাই আমি চব মিলি পিনে ন একদিন, কামাখ্যা মন্দিৰ ঘুচি যাম দিয়া। চবযিমান অ চবযিমান আছোঁ আমি,
উম
অ তাই কি না কলেজৰ খোলাৰ আগতে এটা ট্ৰিপ আমিও কৰি লওঁ এইপ নহলে ক'ত দিবা এনে
চবে ট্ৰেডিচনেল পিন্ধিলে হল-
অ এইটো হয়। ই কতবা গৈছিল নেকি শিল্পী যাব ন নাই ততে
ক'ত
তাইযে যাব বিচাৰিছে।
যাব
যাব ফাইনেল
কৈছেচোন যাম বুলি কিবা কৰে
অ মই সোধা নাই তাক
অ অ মোৰ ন এই কলেজৰ ওচৰৰ ওচৰৰ মেকদিখনতে যাব ইচ্ছা গৈ আছে
অ ইমান দিন হ'ল ন
আৰু সেই ফুচকাটো খোৱা নাই।
তে চব মিছ কৰি আছো এতিয়া
সেইটো চাবা না কলেজটো খুলিলে আকৌ যাব মনে নাযাব।
অ এতিয়া বন্ধ আছে খুলি খুলি এইটো লাগি আছে যেতিয়া খুলি যাব। ক'ত আহিলো আৰু
সঁচা মোৰ এজনী ফ্ৰেণ্ড শ্বিলং, গৈছে আজি।
অ সিহঁতৰে ভাল চবৰে মানে ভাল।
মোৰো এইটো ৱেডাৰত শ্বিলং, যাব ইচ্ছা আছে
টেনিং পৰা গুছি যোৱা।
কাই লগত যাম কোৱা‌ কোনো নোলাইয়ে।
অ এইটো হয়।
ওলালে ভাল আছিল কোনোৱে নোলাই।
অ আমাৰ কলেজৰ পুৰাই পঢ়িব লাগে বাৰ নকৰি নহঁতে,
সেইটোয়েতো কোনো কৰিবই নোখোজে,
উম কিবা এটা কৰিব লাগে।
উম ভাল লাগিল হয় ন,
উম,
ত গুৰুত্বই নাই দেখা নাই।
উম,
আমতে প্ৰণীতা মেম আছিল তেতিয়া ভাল আছিল।
স ইহঁত ই মেমতটো বহুত মানে ট্ৰিপৰ কাৰণে বহুত ইটো কৰিছে।
অঁ এক্সাইটেড আছিল।
উ আমাৰ এইটো ট্ৰিপৰ কাৰণেও মেমে কৈছিল কি ব'লা বোলা বলা।
উম,
উম মন বিলাক কিবা এটা
শ্বিলংতো সেই মেমটোৱে গৈছিল লাষ্ট,
অ
আৰু ভূটানততো নগলে ইয়াতে গৈছে,
উম
ভূটানখনো কিন্তু বৰ ধুনীয়া।
অ ন মোৰ বহুত মন আছে। জানা বহুত বাৰ স্মৃতিৰ কাৰণে যোৱা।
যাব লাগিছিল যে ভাল লাগিল হয়।
উম উম, সেই টাইমতটো এনেকুৱা হৈ গৈছিল কি মোৰ কোনোৱে নাছিল তাত এৰি কিনে মই চাইছিলা না তাক মই পুৰা প্ৰায় কিছ দিছিলো পুৰা মানে তাকে এৰি কিনে কাৰো লগত কথা নাপাতি, যদি তাই নাযায় ময়ে যোৱা মানে এনেকুৱা হয় গ'ল,
উ কি কৰিবা আৰু থাকেই এনেকুৱা লাইফত,
অ সেইকাৰণে এতিয়া মই কৰি আছো পিছপৰি যাব লাগিছে
উম, এইবাৰ যদি হয় ওলাবা কিন্তু ভাল লাগিব।
এইবোৰ চাগে একজামো যলদি হ'ব নেকি আমাৰ ফাইনেল,
অ চেমেষ্টাৰ ওৱাইছটো হ'ব।
ডিচেম্বৰত চাগে ফাইনেল হ'ব নেকি?
অ চাগে।
অ তেতিয়া সৰস্বতী পুজাৰ পিছত অ অ।
উম।
তেতিয়া সৰস্বতী পূজাৰ পিছত ক্লাছ হ'ব।
অ হয়।
তোমাক মই এইবাৰ সৰস্বতী পূজাত দেখাই নাপালো কলেজত।
অ মই বহুত লেটকে আহিছিলো এটাত নে দুটাত গৈছিলো।
ইমান দেৰিকে।
উম, এই বাই কাৰনে ডেট হৈ গল। ক'তো যোৱা নাই কলেজতে গৈছো।
শাৰী পিন্ধিছিলা।
অ কলেজত যাইকিনে ন মে যিহেতু আমাৰ কলেজৰ ওচৰত তাতে গৈছিলো।
অ। কেতিয়া মানে কেইমান দেৰি থাকিলা।
পাইছিলো দুটা তেনেকুৱা তাতে পাইছিলো, পাঁচটা নে চাৰে পাঁচটা তাৰ পৰা ওলাইছিলে ছয়টা চাৰে ছয়টা ঘৰত।
অঁ, মই জলদিয়ে ঘৰত আছিলোঁ পাঁচটা মানতে ঘৰত আহি গৈছিলো।
ইবাৰ আমি থাকো ন এইবাৰ নাছিলোঁ ন।
অঁ অঁ ভাল লাগিব।
মানে চব মিলি কিনে আমি কিবা কৰি
এইবাৰ কলেজত মানে বেছিভাগক মানে ফ্ৰেণ্ড লগে নাপালোঁ। মই চি ববিতা এনেকে গ'লো পাৰ্কত।
অঁ।
সেই তেনেকেই হ'ল।
এয়াচোন পূজাই পূজাই, অঁ পূজাই পূজাই আহি আছে। আগষ্টৰ পৰা চোন পূজাৰ পুৰা লাইন
সঁচা। মোৰ দিৱালী ইমান ভাল লাগে জানা?
সেইটো।
ইমান ধুনীয়া লাইট জ্বলাই, চাকি জ্বলাই।
অঁ চব মানে এটা ৰাস্তাত বাহিৰত গ'লে মানে চব পুৰা মানে ঘৰতে মানে এইটো লাইট জিলিকি থাকে।
ঘৰ, দোকান চবতো পোহৰ কৰি থৈ দিয়ে কি ধুনীয়া।
উম।
ভাল লাগে।
অঁ। এতিয়া চোন এক মাহ এমাহ বলবমে থাকিব এতিয়া।
উম।
তিন তাৰিখ পৰা।
যাবানে?
নাযাওঁ মই এইটো এইটো জাষ্ট সোমবাৰে যে থয় এইটো থওঁ।
অঁ অঁ ব্ৰত।
অঁ ব্ৰতটো থওঁ, তিন তাৰিখে পৰিব এইটো।
অঁ ফাৰ্ষ্টটো না?
অঁ মই অকল ফাৰ্ষ্টটো আৰু লাষ্টটো কৰোঁ।
অহ।
আৰু এতিয়া যেতিয়া মিডিলটো চাৰিটা হয় ন মিডিলটো যেতিয়া পৰে এইটো এনে মানে উম সোমবাৰত মানে এনে ভালকে পূজা চূজা কৰি কিনে তাৰ পিছত খাই লওঁ।
ঘৰতে পূজা কৰা নেকি তুমি?
নহয় যদি যদি মই ব্ৰতটো ৰাখোঁ সেইটো মই বাহিৰত যাওঁ মানে। কোনোবা মন্দিৰ অঁ তাতে যায় কিনে দি আহোঁ।
অহ।
আমাৰ ওচৰতে মানে ভাল মানে শিৱলিংগৰ মন্দিৰ আছে তাতে গুচি যাওঁ।
উম ঠিকে আছে।
উম, সেইটোৱে চলিব এতিয়া একমাহ পুৰা বলবম বলবম পুৰা।
চানডে চানডে কৰি।
অঁ।
দেখো আমাৰ আগেদি বহুত মানুহ যায়। খোজ কাঢ়ি কাঢ়ি যায়। কি কৈছা?
তোমাৰ সেইফালে মন্দিৰটো পায় ন।
অঁ। তোমাৰ ভয়েচটো লাহেকে আহিছে ফোনটো ওচৰত লোৱা।
অঁ অহ অহ। কৈছো কি তোমাৰ সিফালে মানে এইটো মন্দিৰতটো পাই ন।
মন্দিৰ নহয় ইহঁতে চাগে হেৰিতে যায়, তোমালোকৰ সেইপিনে যায়।
অ, সেইপিনে আহি কিনে গাটো ধুই কিনে পান জলটো উঠাই কিনে আৰু মানে ইয়াৰ পৰাই মানে এইটো পৈদল য়াত্ৰাটো কৰে।
অ', অ',
উম, আৰু এইটো মন্দিৰটোত যায় মেইন মন্দিৰটোত যাই কিনে জল অৰ্পন কৰি দিয়ে।
ভাল লাগে মুৰ এইবিলাক।
অ, পুৰা ৰাতি চলে অ ইয়াতে পুৰা য়াত্ৰাতটো কৰে আৰু।
উম, এই মানাৰ ওপৰতে কথা নহ।
অ, এতিয়া যেতিয়া হয়। অ, মানে ৰবিবাৰ।
উম, এইবাৰ কিন্তু দুৰ্গা পূজাত ওলাম দেই সবেই একেলগে।
অ', অ',
মানে ইমান ৰাতি নকৰো।
ৰাতিচোন এনেও নিদিব ৰাতিপুৱাই ওলাই যাম।
ৰাতিপুৱা মানে কি এঘাৰটা, বাৰটা মানত ওলাম চাৰিটা মানত আহি যাম।
অ, চাৰিটা, পাঁচটা মানে ঘৰত পাই যাম।
সবে ট্ৰেডিচনেল মানে কুৰ্তা পিন্ধিম দিয়া এদিন।
উম, সেইটোয়ে ভাল লাগিব আগত আমি স্কুল অ, কলেজ খোলাৰ আগতে এনেকে মানে চব মিলিকেনে কামাখ্যা নহ'লে কতবা ঘুচি যাম।
অ', অ', অ',
তাৰপিছতচোন ডেইলি কলেজে যোৱা। ডেলি নাযাওৱেই অকল এডমিশন লৌকে যাম।
এ ময়ো সেই কৰিম
উম, এডমিচন হ'ব আৰু মই অলপ কাৰণে অলপ দিন কাৰণে ঠাণ্ডা হৈ যাম।
অ, হও-হও।
তাৰপিছত আৰু যাই ক'ব।
অ', মোৰ এজনী ফ্ৰেণ্ড আছে তাইক বোলে ইমান ফ্ৰেচ আছত ডান্স কৰিব কলেজত।
ভালে।
বিকমৰ ফ্ৰেণ্ড।
অ',
কাই
কৰিলে ভালেই কৰিবই লাগে, পিছত গোন টাইম নাপাব ন এইটো।
অ, একেই সময় নাথাকিব ন, মানে কিছো কৰিবা ভাল লাগিব। এবাৰ ট্ৰাই কৰি চোৱা কলেজত।
এইবাৰ চাইছিলা ন স্মৃতিহতে ইমান মেহনত কৰিছিল, কি পালে কৰাই নাই। সেইকাৰণে, অ, সেইকাৰণে ভাল ইমান সিহঁতে দেৰিকে আহে আৰু হোৱাই নাই।
উম, আৰু টাইমিং